হেল্ল'।
অ।
কি কৰিছা?
আছো, আছো এনেই ঘৰতে। ক, কি হৈছে?
কিবা কাম কৰিছ?
না সেই আ নাই আছো বোলো আজি বতৰটো ঠিক নহয়।
ভাবিছিলোঁ অলপ ওল ওলাই যাম বুলি ভাবিছিলো ক'বাত।
এ কৰিলে বতৰ ডালে যি বেয়া। বৰষুণে দি আছে আমাৰ ফালে। কি বও ওলাই যাবি। যিহে আজিকালি পৰিৱেশ হৈছে। বেয়াই
অ বোলো ৰখি লওঁক ন। আমাৰ ফালেটো বতৰটো ঠিকে আছে বাৰু বৰষুণ শুনিছোঁ দেই, এতিয়া নাই।
অ' মোৰ ফালে সেয়া বৰষুণ দি আছে।
অ' কাম কৰিবি, বৰষুণটো ৰখিলে এপাক ওলাই আহিবি। আমনি লাগিছে ঘৰত থাকি থাকি আৰু কি কৰিবি।
ও সেইটো হয় বাও।
অহ।
ও, উম, উম, হয়, হয়। দে বোলো এই আজিকালি বতৰহে যি। তই অকমান ওলাই গলেই আকৌ দিয়ে দিব। টাউনৰ ফালে ওলাই গ'লেই দি দিব তোৰ আকৌ বৰষুণ।
এ বতৰ ধৰিবই নোৱাৰি আজিকালি। তোৰ এই ৰ'দ, এই বতাহ। আগৰ বৰষুণ দিব।
উম, আমাৰ আকৌ সেই মামাহঁতৰ ঘৰৰ ফালে কিবা বেয়া হেৰি হৈছে। বুইছ নাই?
উম বুজিছো, বুজিছো।
অ বানপানী গোটেই। যিহে বতৰ বৰষুণ যি দিছে। আমাৰটো পিছফালে বৰষুণ দি দি গো এই বন-চন গজি গৈছে গোটেই পুৰা।
অ মই
এফালৰ পৰা ভালেই হৈছে বাৰু পৰিৱেশৰ কাৰণে।
উম চাপৰিলে যাবই পোৱা নাই।
অ' মোৰ এই গৰু, গৰু চাপ পৰতে বান্ধা আছে। এই বৰষুণ দিয়াৰ কাৰণে যাব পৰা নাই। বতৰডালে যি বেয়া।
উ চাই ল বতৰটো যদি ভাল কৰে, পাৰিলে ওলাই আহবি ন এপাক।
অ-অ, যাম-যাম-যাম। সেইটো বৰ আমি, কিন্তু এতিয়া ধেই বতৰ যিহে। এওঁ কামেই কৰা একো কামেই কৰিব নাজান, গৰম বন্ধ দিব দিব আৰু জুলাই পৰা দিব।
উম।
গৰম যিহে দিয়ে আক দিলে গৰম দিলে দুদিন গৰম দিয়ে দুদিন বৰষুণ দিয়ে কেনেকে কৰি আছে।
আজিতো আজিকালি চাবিচোন আমাৰ যে আম যে গৰম বন্ধ দি দিয়ে যে
উম, উম, উম, উম।
ত হ'লেহে ঠাণ্ডা কৰে।
অ অ হয় হয় সেইটো হয়। এতিয়া কেনেকে হ বস্তুটো বা উম
কিন্তু কিন্তু কিন্তু প্ৰকৃতিৰ নিচিনা কোনো নাই কিন্তু।
উম উম সেইটো হয় বাৰু উম।
তই চাবিচোন এতিয়া তই ঘৰত আছ। তোৰ এই এ ফেন লৈ ঘৰত বহি আছ
অ।
লাইটটো গুচি গ'ল কিন্তু তই এপাক বাহেলে ওলাবিচোন প্ৰকৃতিৰ যোনটো বতাহ দিব তোৰ গায় শিতল অ।
তহত তহঁৰ ঘৰৰ ফালে তহতৰ ঘৰৰ ফালে ডাঙৰ ডাঙৰ গছনি আছেনে নাই?
আছে আছে। টট ঘৰ ফালে?
আমাৰ আছে আছে আমাৰ আহঁঁতগছ আছে, শিমলো আছে। হঞ্চিকা আছে বহুত ডাঙৰ ডাঙৰ গছ আছে আমাৰ ফালে। আমাৰ ফালে শীচ গছ। আমাৰ ফালে আমাৰ ফালে শীচ গছৰ বাগান আছে। কি ধুনীয়া লাগে তাত। যেতিয়াতো ব -
বহ এই যে বাঁহ গছ আছে। বহুত আছে বাঁহগছ।
বাহ গছৰ তলত থাকিয় ধুনীয়া লগে। কি ধুনীয়া বতাহ মাৰি থাকে। তোমাৰ ধুনীয়া পৰিৱেশৰ পৰা ধুনীয়া এটা ধুনীয়া উম উম। তাৰ পৰা মানে ধুনীয়া আৰু পৰিৱেশৰ পৰা ধুনীয়া অক্সিজেন পাব পাৰি। ধুনীয়া আৰু। আমিতো টাউনীয়া টাউনীয়া জেগাতকৈ গাঁৱলীয়া জেগাতে থাকি ভাল বতৰৰ ধুনীয়া। ঠাণ্ডা হৈ থাকে। আউ ত তোৰ আমাক প্ৰকৃতিয়ে কি দিয়া নাই। নদী দিছে হইনে? গছ গছনী দিছে হইনে? বহুত বস্তু দিছে আমাক পাহাৰ পাহাৰ পৰ্বত- উম পাহাৰ পৰ্বত কিমান আছে।
সেইয়ে
উম উম।
ভগৱানে চাই আছিল আমাক চবকে।
অঁ। এইবিলাক টাৱনীয়া জেগাবোৰ লগত গছ গছনি পুৰা কাটিছে। আমাৰ ত এইবিলাকে কি ধুনীয়া কি ধুনীয়া কথা কব পাৰি। নদী কানত নদী কানত ন নদী কানত বহি নদী কাণত বহি গলো ধুনীয়াকৈ থাকিব পাৰি।
এতিয়া আমাৰ ইয়াৰ গছ গছনি আছে কাৰণে আমাৰ ভালকৈ উশাহ নিশাই ল'ব পাৰিছোঁ। এতিয়া য'ত এতিয়া গছ গছনি নাই, এতিয়া সিহঁতৰটো উশা এ উশাহ নিশাহ লোৱাটো অ বেয়া।
উম উম ত হই বাও। সেইটো হয়। আমাৰ ঘৰফালে এতিয়া ভালেই। বতৰ হয় আৱ ডাৱৰীয়া হৈ আছে। কি আৰু আজি ডাৱৰীয়া হব কাইলে বৰষুণ হব। বৰষুণ অকণ অকণতে কিনিয় কিন কিনিয়ে আছে। দিবা দিয়া নাই মানে ভালকৈ। দিব আৰু চাগৈ আবেলি মানে।
উম। আজিও দিনটো আমনি লাগিব নেকি যি দেখিছোঁ আৰু।
উম উম।
কলোকো যাবও নোৱাৰোঁ কৰিবও নোৱাৰোঁ।
উম উম এনেই এতিয়া
ভাই খোৱা বোৱা কৰিলি
খোৱা বোৱা কৰিলো আৰু এই আমাৰ সেই ধান ধান ধানৰ খেতি হৈছে আৱ আমাৰ মানে বাও বাও ধান কৰে যে আমাৰ। মানে এ নৰকৰা এইবিলাক ধানৰ নিচনা নহয় আৱ বেলেগ ধান এটা কৰে যে। এই তাৰে বোলো চাউল চাউল তাউল বনাই আনিলো শুকুৱাই পেলাই। তাৰে খাইছোঁ আৰু আমিনো। ক'তনো বেলেগ বস্তু খাব পাৰিবি গাঁৱলীয়া জেগা প্ৰকৃতিৰ মাজত থকা মানুহ।
পইচা অসুবিধা ন।
উম উম। এই প্ৰকৃতিয় দি যি দিছে সেয়াই ল'ব লাগে।
বিত্তেচীনা কোনো নহয়।
উম একো নাই একো নাই।
এতিয়া চাওঁচোন মইতোৰ এ কাম এটা কৰিম বুলি ভাবিছিলোঁ।
অ কোৱাচোন
আহ মোৰ, মোৰ চিনাকি মানুহজন। তাতে কৈছে তুমি তেওঁৰ মানে দোকান এখন আছে।
আহ আহ
মই সুধিব গৈছিলোঁ মানুহজনক কৈছো দাদা মই কাম কৰিব পাৰিম নেকি? পইচা অসুবিধা হয়। সি কৈছে এ পাৰিবা। কালিৰ পৰা আহিবা বোলো আকৌ তেনে কৈছে
উম আমাৰ সেই সেইফালে আমাৰ এইফালে আমাৰ চাহ চাহৰ বাগান আছে যে। ধুনীয়া বহুত ডাঙৰ ডাঙৰ বাগান আছে। তাতে বোলো আমি সেই মই তাতে মানে লিখা পঢ়া কামত সোমাইছো। প্ৰকৃতিৰ মাজত থাকিও ভাল লাগে ধুনীয়া লাগে না
উম
ভাল অ ভালে লাগে প্ৰকৃতিৰ মাজত থাকিলে চাহ বাগি মাজত থাকিব পাৰি পুৰা আৰু মানে মই কি ভাবিছোঁ আমাৰ ঘৰৰ আগফালে আৰু কেইমান শিমলু, আৰু আহঁত, গছ লগাওঁ নেকি পুলি।
ভালেই ভাবিছো মোকো দিবিচোন কেইটামান।
আহ আমাৰ ঘৰতে আছে লৈ যাবি আহ যদি
মৌ লগাম
উম উম। তোনৰ পিছফালে শিমলু বাগানখন কি হ'ল শিমলু গছৰ যে দহজোপা বাৰজোপামান আছিল যে?
আছে আছে এতিয়াও আছে এই মইতো যেতিয়া সৰুতে পুলি ৰুইছিলোঁ।
উম উম
এতিয়া ধুনীয়া আৰু এতিয়া পিছফালে গ'লেই ভাল লাগে। কিমান ধুনীয়া অক্সিজেন, পাওঁ আহ বতাহ আছে। মনটোৱে ভাল লাগি যায় গৈ পেলায়।
এয়া এতিয়া আমি বহুত ভাল কৈয়ে আছো বাৰু ভাল অক্সিজেনে পাই আছোঁ।
হয় কিন্তু দেই এ যা এতিয়া গছ গছনি। কম আছে বা নাইয়েই একদম।
আমাৰ ফালেটো আমাৰ ফালেটো পাহাৰো আছে।
সেইটো আৰু ভাল ধুনীয়া জেগা দৃশ্যবিলাক ভাল লাগে চাই ন?
উম ভাল লাগে ভাল লাগে ৰাতিপুৱা পুৰা সূৰ্যয় আহে। সূৰ্যই তোৰ ওলাই সূৰ্য ওলাই চাই ভাল লাগে। ত আবেলি সূৰ্য উদয় পশ্চিম ফালে উদয় উদে। ভাল লাগে উম!
মোৰো ভাল লাগে ৰাতিপুৱা মই উঠি পেলাই
উম-উম!
এ সেইটো নো দৃশ্য, মানে প্ৰকৃতি চাই পেলাই।
উম-উম
মনটো শান্তি লাগি যায়।
উম আকৌ মই ৰাতিপুৱা গা চা ধুই ফুলৰ পুলি এইবিলাক পানী চানী দিওঁ।
উ মইয়ো মই গা নু-নুধোৱাকে একো নাখাওঁৱেই মোৰ মানে এইটো মইতো গাটো ধুও ৰাতিপুৱা উঠি পালাই তাৰপিছত তোৰ তুলসী পানী দিওঁ তাৰপিছতহে মই মুখত কিবা দিওঁ।
অঁ! ভালে এইবিলাক-এইবিলাটো ইয়াৰ পৰা আমাৰ-আমাৰ গাঁৱলীয়া-গাঁৱলীয়া মানুহ ন এইবিলাক থাকিবই লাগে। কাৰণ প্ৰকৃতিৰ মাজত থকা মানুহ আমি
অঁ!
প্ৰকৃতিক ভাল পালেহে আমাৰ প্ৰকৃতিয়ে ভাল পাব।
মইতো মাজে মইতো সদায় মই কাম-চামও কৰোঁ।
উম হম
মইতো এই মানে মোৰ ঘৰত যিমান গছ-গছ-গছনি আছে। বা মোৰ ঘৰৰ ওচৰতে আৰু পানী চানী দিওঁ
উম-উম সেই মইতো তোৰ জন্ম মই জন্ম হ‌ওতে পিতাইয়ে গছ সাতজোপা মান লগাইছিল ডাঙৰ-ডাঙৰ গছ। শিমলু আছিল, আঁহত গছ এতিয়া কি ধুনীয়া ডাঙৰ-ডাঙৰ হৈ গল চা গছ। ধুনীয়া হৈ গলা, এতিয়া ধুনীয়া আও মানে ইমান ডাঙৰ হোৱা নাই অলপ-অলপ ডাঙৰ গৈছে তাৰ থাকি ভাল লাগে আৰু তাত অলপ দুপৰীয়া ভাত ভাত পানী খাই।
অঁ-অঁ
আকৌ কেতিয়াবা তোৰ আমাৰ সেইফালে মেৰত নে তোমালে পায় পালেং চালেঙো ৰুইছে সেয়াৰ আঞ্জা আঞ্জা বনাই মায়ে সেয়া খায়ো ভাল লাগে। ভাতৰ লগত খাওঁ।
উম মইতো কালি মাছ মাৰি আহিছিলো। মাছ পালো। এইবেলাক কলোঁ মাক বনা
আহ!
মাছখন ধুনীয়াকে আঞ্জাকন খাই ভাল লাগিব। কষ্ট কৰি আহিছো কাম চাম কৰি পেলাই মায়ে কলে দে হ'ব দে। বনাই দিম।
মোৰ আঞ্জা কালি আমাৰ পালেং শাকৰে বনালে
অঁ!
পালেহে আকৌ আঞ্জা বনালে ধুনীয়াকৈ খালো বোলো। তাৰপিছতে আকৌ সেই পুখুৰীৰ পিছফালে, পুখুৰী আছে তাত মাছ মাৰিলো কেইটামান। মাছ কেইটামান পালো, মাছৰ-মাছৰ এখন তৰকাৰী বনালে। খালোঁ সেয়া পিছফালে কালি আমাৰ গছৰ তলতে খালোঁ আহ মই ৰুৱা গছ জো-
যিমানটোই প্ৰকৃতিৰ লগত নিজে থাকিবি বা প্ৰকৃতি তই তো মানে নিজে যোনবিলাক শাক পাচলি বা তই খোৱা বোৱা বস্তু মানে নিজে খাৱ আৰু ধৰি লোৱা আজি মাছ মাৰি আনিলি একোতো এতিয়া মাছটো সেইবিলাক খাই সেইবিলাক বস্তু খাই পালে যোনবিলাক তই অষুদ্ধীয়া বস্তু। সিহঁতৰ শৰীৰটো নষ্ট কৰিব। হয় ন এতিয়া আমিতো এতিয়া নিজে খেতি-বাতি কৰোঁ বা এয়া যোনবিলাক মানে বস্তু এতিয়া উৎপন্ন হয়
অ-অ-অ সেইটো হয়, সেইটো হয়, সেইটো হয়। এতিয়া-এতিয়া তোৰ তাত খেতি কি খেতি কি খেতি-বাতি কি কৰিছে? অ তোনা খেতি-বাতি কি কৰিছে?
মই এতিয়া টো এ পঢ়া-শুনা কৰিছোঁ বা চব-চবফালে চব মিলাই আছোঁ এতিয়া।
অঁ তোনত পিছফালে যে পিছ ইফালতে মেৰা এটা দেখিছিলোঁ এবাৰ যাওঁতে মই তাত কি কিবা খেতি-চেতি কৰিছা নাই?
অ এ আছে আলু, তাৰপিছত তোৰ পিয়াঁজ-চিয়াজ। হয় নে সেউজীয়া শাক পাচলি আছে আচলতে।
উম-উম!
গৰু আছে নেকি
আমাৰও আছেই আমাৰাহে আত তোক মই উঠনি কোৱা নাই সেয়া তাৰে কালি ছিঙি আনি খালোঁ বোলো। তাতে ধুনীয়াকৈ থাকিলোঁ তাতে দুপৰীয়া সময় আৰু থাকিলোঁ। ডাঙৰ পুখুৰী এটা আছে আমাৰ পিছফালে মানে আমাৰ মাছবিলাক ৰোৱা দিয়া হয় তাত।
খিয়ে ভাল লাগে বাৰু।
তুহঁতৰ সেইফালে পাহাৰ-চাহাৰ নাই চাগে ন?
নাই-নাই।